হেল্ল'
ইমান বিজি একেবাৰে বা
কোনে?
তুমি?
মই?
অ
কেতিয়া? মই আছোই দেখোন এনে।
উম হ'ব দিয়া হ'ব আছা।
অ আপুনি যে মেছেজ কৰিছিলে তেতিয়া?
অ।
ঐ তেতিয়া মই ভাত খাই আছিলো।
আচ্ছা আচ্ছা।
অ অ বাকি? এ ভাত, দালি, ভাজি সেইয়াই।
অ।
মাছ আছিলে কালিৰে।
অ।
টোৱে আৰ। তোমাৰ?
আমাৰ খাম এটি মানে খালো কিন্তু এতিয়া মাৰ লগত মই আকৌ এবাৰ খাম।
মা লগত কি আকৌ খাবা?
মানে মায়ে খুৱাই দিব অকণ মান হিহি অ এজনীয়ে ছোৱালী মই।
সেইটো আৰু হয় বাৰু।
ইয়েছ মোক চবেই মৰম কৰে ঘৰত। উম বহুত কৰে।
দাদা কিমান কৰে?
বহুত বহুত বহুত। দাদাই মোক তই বুলিও নামাতে।
হা
ইয়েছ। মোৰ মাংস খাই
তোমালোকৰ হাউচ ক'ত আছিলে বুলি কৈছিলা তুমি? এ তেজপুৰ মিছা মাৰি ন?
আএ
এই হাউচ টো ক'ত আছিলো বুলি কৈছিলা? বিশ্বনাথ চাৰিআলি নে কি বাৰু? বিশ্বনাথ চাৰিআলি?
উম।
কোন ফালে?
ইয়াত কব নালাগে।
অ হয়
একো মনতে নাথাকে মানে।
নহয় নহয় মানে বেলেগ এটা মানে লগৰ এটা মোক মানে কৈছিলে মানে সেই লগত সেই মানে সেই এড্ৰেছটোৰ লগত মানে তোমাৰ এড্ৰেছটোৰ মিল খাই গ'ল।
অহ বাকী পুৰা চোবাই থাকা?
হা?
খালী চোবাই থাকা খালী।
নহয় এতিয়া মই খাই আছো মাংস এপিছ
ভাত মানে অকমানেই খালো মই খাবলৈ মন নগ'ল কিন্তু এতিয়া ভোক লাগিছে মোৰ।
অ অ, মায়ে খাই আছে কাৰণে?
কব পাৰি হুম হুহ
হে
অ মানে মই যে ইমান খালেওঁ ৰে শকতে নহয় সেইটোৱে মোৰ প্ৰব্লেম।
ভালে কথা ভালে পাব লাগে।
কিয় ভাল পাব লাগে এই মোৰ হাতটো দেখিলে তুমি পাগল হৈ যাবা ইমান ক্ষীণ মোৰ হাত মুখখন শকতে আছে মানে অলপমান মুখ খন মানে ৰাউণ্ডেই বাট মোৰ গাটো নেবাঢ়ে, হে
টো নালাগে দেখোন।
মোৰ ফোটো ক'ত পালা?
কিয় ওৱাটছআপ দিপি।
অহ হো হো অ মানে ইমানো নহয়। মানে ইমানো নহয় আৰু অলপমান মানে মুখখন। অ মুখখন জোখৰে খালি গাটো অলপমান ক্ষিণ আৰু মানে মোৰ গাটো অলপমান শকত লাগে হাত চাত বিলাক।
অহ অহ এটা কাম কৰিবা সেই মহাৰাজৰ যোনখন থালি খন যে মহাৰাজা থালি দি কয় সেইখন থালী আনি পেলাই গোটেই খিনি মানে ভাত চাত এসোপাকে লৈ ল'বা আৰু একেবাৰতে খাই দিবা। গোটেই সপ্তাহটো ভাত, গম পাইছা।
উম পাইছোঁ।
তাৰপিছত উঠিব পাৰিবা নাই হেটি?
ও মোৰ যে মোৰ ৰাতি যদি বেছিকে ভাত খালে মই মই শুবোই নোৱাৰো পেতটো একদম ভাৰি ভাৰি লাগে। খাবা নোৱাৰো, জোখতে খাওঁ মানে কিন্তু কম খাওঁ মানে বেছিও খাওঁ কেতিয়াবা।
উম যেতিয়া হ'লে মাৰি থাকে আৰু খালি।
খচুৰ খাচাৰাকে খাই থাকো আৰু কেতিয়াবা কেতিয়াবা, ওচৰতে দোকান এ খন আছে আমাৰ এতিয়া।
এই তেতিয়া হ'লে এইটো বহুত বেয়া কাম হৈ গ'ল। এই দো ওচৰত দোকান থকাটো বহুত বেয়া নিয়ম।
কিয়?
মানে খুচুং খাচাঙকে খাই থকাই হয় আকৌ।
দোকানৰ কেনেকুৱা লাভ হয় সিদিনাখন মানে মায়ে মানে মাহত পইচা দিয়ে হা
অহ।
সিদিনা খন মাহত কিমান দুই হেজাৰ কিমানটো তাৰ দোকানৰ পৰা খোৱা।
হা বাপৰি।
বহুত হৈ গ'ল মায়েও মানে আনি থাকে কিবা কিবি বস্তু তথাপিও আৰু।
উম।
দোকান খনত বহুত লাভ হয় আৰু।
উম।
মায়ে সুধিছে কাৰ লগত কথা পাতি আছো।
তুমিতো মাহত হা
মোৰ মায়ে সুধিছে কাৰ লগত কথা পাতি আছ?
কি বুলি ক'লা?
এনেই বুলি ক'লো।
অ
কি কোৱা মাহঁত কি?
তুমিতো বাৰু আপোনালোকৰ মায়ে বাৰু সেইদিনাখন দুহেজাৰ টকা মাহেকত দিছে। আমাৰতো দোকানত যে কিছুমানৰতো তোমাৰ দহ হাজাৰ বিশ হাজাৰলৈকে তেনেকে থাকে।
কচমছে।
অহ ভালেই ন মইয়ো দোকান এখন খুলি ল'ম পইচা পাই থাকিম। কিন্তু মই দোকান খুলিলে নিজে খাই পেলাই চেচ কৰি পেলাম।
শেষেই
অ তুমি তোমাৰ খাবলৈ মন যায় দোকানত বহিলে?
হাঁ
তোমাৰ খাবলে মন নেযায় দোকানত বহিলে?
নাই মোৰ ইমান খাব মন নাযায়, মই খালি কেতিয়াবা যদি খাওঁ।
অ
মানে ঠাণ্ডাৰ ভিতৰত খালে সেই ষ্টিংটোৱে আৰু খাওঁ, আৰু চিপছৰ ভিতৰত খালে
চি চি চি স্প্ৰিং বে ষ্টিং বেয়া খাবলে চি
আৰু এই চিপছৰ ভিতৰত খালে এই লেইছৰ যোনটো টেঙা চিপছটো যে
অ সেইটো অ তুমি কেনেকা বে মই দৌৰিয়ে ৰাম মই ষ্টিংও বেয়া পাওঁ। অ মই সেইটো চিপচো বেয়া পাওঁ।
এ ভগৱান কিয় মানে কেছটো কিয়?
মই দুটা বস্তুৱে বেয়া পাওঁ মই আৰু একোৱে বেয়া নাপাওঁ খাই পেলাই মই চিপছৰ অকল সেই ফ্লেভাৰ টোৱে বেয়া পাওঁ। ডাৰ্ক গ্ৰীণ কালাৰৰ যে সেইটো ন।
অঁ
সেইতো মই বহুত বেয়া পাওঁ খাবলে।
মই আকৌ এই দুটা ভাল পাওঁ যে।
অ ষ্টিং মই খাই পোৱা নাই।
আৰু ষ্টিংটো খালে মানে কি হয় জাননে নাই? মানুহে কয় মানে এই চুগাৰ লেভেল টো অলপ বেছি হাই হৈ যায় বুলি। মানে মানুহে যে কয় যে তোমাৰ চুগাৰ লেভেলটো অলপ হাই হৈ যায় বুলি চুগাৰ।
অ
সেইটোতো হয়েই কিন্তু তোমাৰ এক প্ৰকাৰ তোমাৰ এটা ভালো হৈ আছে কব গ'লে তোমাৰ এই গেছ প্ৰব্লেমটো যোনে যাৰ মানে গেছৰ প্ৰব্লেম থাকে।
অ
তাৰ মানে সেইটো ভাল হৈ যায় পটককে।
চুগাৰ হ'লে গেছ ভাল হৈ যায় সেইটো বুজাইছাঁ তুমি।
এৎতেৰি মানে ষ্টিঙত মানে এটা হেৰি কেমিকেল মিক্স কৰা থাকে দেই।
যাৰ মানে গেছৰ অসুবিধা হৈ থাকে মানে। গেছ গেছ অ সেই গেছটো বাহিৰ কৰি দিয়ে ষ্টিঙে।
চবেই কৰে স্প্ৰাইটেও কৰে দিয়া সেইটো। উম মই স্প্ৰাইট ভাল পাওঁ মই। ষ্ট্ৰিং বেয়া পাওঁ, ৰেডবুল বেয়া পাওঁ, চব বেয়া পাওঁ। মই কক' কোলাও ভাল নেপাও
মই ৰেডবোল নাখাও খালে মই এই স্প্ৰাইট বা হেৰি এই ষ্টিঙে যি খাও
উম তথাপি তুমি এটা মানুহ কথা শুনিবা তুমি আ ফুচকা খাই ভাল পোৱা
কি
ফুচকা
ফুচকা
মই যোনটো ভাল পোৱা বস্তুতো তুমিতো বেয়াই পাবা বুলি ভাবিছো মই
নাই নাই ফুচকা খাই বাৰু কিয়
নহয় এনে শুধিলো মন গৈ
জাষ্ট কালি খাই এ কালি খাইছো তোমাৰ সন্ধিয়া।
ক'ত খাইছা
এই আমাৰ তোমাৰ এই ৰতুৱা চেণ্টাৰটোত।
ৰতুৱা চেণ্টাৰ আচ্ছা
নহয় আমাৰ ভিতৰুৱা চেণ্টাৰ অকমান ৰে ৰেল ষ্টেচনৰ সিফালে আছে তাত খাইছো তোমাৰ
আমাৰ ইয়াতো ভাল বনাই ক'ত জানা এই অ পাৰ্কৰ সন্মুখত মজা ফুচকা বনাই।
অ তুমি খাব লাগিব গ'লে
আমি আমি খা মই ধৰা মানে মইতো আজিলৈকে কাৰো লগত তেনেকে গৈ পোৱা নাই অকল দাদাৰ লগত যাও মই
উম
মই গ'লে দাদাই গ'লে আমি মানে পাহৰি যাও কিমান টকা খাব লাগে মানে মোক আমি কও কি দিয়ক বুলি কৈ দিও আমি হা খালি
অ
তাৰপিছত লা আমি বিশ টকা দুইটাৰ বিশ বিশ হৈ যায় আমি গম নাপাও এনেকে তিনিবাৰ হৈছে আমাৰ লগত তাৰপিছত মই লাষ্টত কও কি দাদা বি দহ দহ হৈ গ'ল আৰু দহ টকা দুইটাই ভাগ কৰি খাই আৰু ত্ৰিশ হৈ যা মানে কম যেন মানুহটোৱে কয় কি তোমোলোকৰ অলৰেডি বিশ হৈ গ'ল আৰু দছৰ দি দিও দুইটাকে বোলে এনেকে আমাৰ ষাঠি সত্তৰ হৈয়ে যায় মাথাতো বেয়া হ'ল তেতিয়া মোৰ দাদাই কয় কি আগতেই ক'ব লাগে বুলে তেতিয়া কৈ কি লাভ মই পুৰা বুকি দিও মানে এশ টকা নহয় দিয়া ষাঠি টকা
হে
ষাঠি টকা
মাত্ৰ
ত্ৰিছ টকা খাই দিও কেতিয়াবা ভোক লাগিলে
মোৰ মোৰ কিন্তু পানী পুৰীতো ভাল লাগে কিন্তু খাই
অ ভাল
গম পাইছে পানী পুৰিতো যে তোমাৰ খাই ভাল লাগে আ মিনিমাম পঞ্চাশ টকা মই মানে খাই দিব পাৰো
বাপৰে বা
কছমচে সঁচা আৰু মোৰ পানী পুৰিটোত যে জ্বলা নহ'লে মই খাই ভাল নাপাও জ্বলা পূৰা দিব লাগে।
ছেম ছেম মইয়ো জ্বলা খাই ভাল পাও আমাৰ ঘৰত অ' আমাৰ ঘৰত জ্বলা বহুত খাই মানে আমাৰ লগৰ চগৰ আহি আহিলে মানে খাব নোৱাৰে আৰু সেই দালি দি খাব লাগে মাংস বনালে বহুত জ্বলা দিয়ে মানে তেনেকা হয়।
ভাল হয় নাই মই মাংস বনালে অঁ চব জানো মোৰ মোৰ এইবিলাক একো নাই-
অঁ! ভালেই হ'ব আৰু কোৱা।
হা কিয় বা?
নহয় সেইটো ভালেই হ'ব বুলি কোৱা নাই মানে মানে- এ মাহত নাথাকিলে ভালেই হয় সেইটো কৈছো মই।
অঁ অঁ অঁ!
অহ কোৱা কি কৈছিলা?
মই কি কৰো জানা তোমাৰ এই কেঁচা হেই জলকীয়াটো দিওঁৱেই।
অঁহ!
তোমাৰ যদি জ্বলা নহয় তাৰ যদি জ্বলা নহয়- তাৰ ওপৰত এ হেৰি কিন্তু আকৌ লাল মিচটো দি দিওঁ।
মই মেগী বনালে দিওঁ লালমিচ লালমিচ দিওঁ নহৰু দি-
আৰু কেতিয়াবা যদি কেঁচা জলকীয়া নাথাকে আৰু কেতিয়াবা যদি- কেচা জলকীয়া নাথাকে বি জলকীয়া আৰু লালমিচ-
হে আহ গম পাইছোঁয়ে। আমি জাবো দেখা কোৰবা সেইকাৰণে আমি এতিয়া দাদা আমাৰ মাহত নাথাকিলে এতিয়া।
মাদাৰে খাব পাৰে নে নাই জোলা।
অঁ মা আমাৰ ঘৰৰ চবেই জ্বলা খায়।
আহ!
অঁ মোৰ দেউতা বেংগলী আছিলে আৰু তো' আমাৰ জ্বলা-পুৰা চলে। যানাই বেংগলী মানুহে বহুত‌ জ্বলা খায় বুলি। আৰু টেষ্টি টেষ্টি খানা বনাই।
ইয়া ইয়া ইয়া।
উমঁ তেনেকাই আৰু। একদম আহিবা নিমন্ত্ৰণ থাকিলে যেতিয়া মন যায় ইফালে আহিলে ক'বা আৰু মোক ফোন কৰি পেলাই মেছেচত দিলে হ'ল।
চাৰআলীটো গৈয়ে থাকো না।
আহিবা।
ওকে বাৰু জেগাটো বাৰু সেইফালে এক্সট্ৰাকে এদিন সুধিম ন।
ইহিহি অহহ
ইয়াত সুধিব এলাও নাই যিহেতু।
না আছে আছে আছে অঁ ইয়াতেও- ময়ে কৈছো আকৌ মুকেয়ে উল্টাই কয়।
হাহা আমি কৱ মানে ৰিটাৰ্ণ ক দি দিও নাই ৰাখি নথওঁ
কি কোৱা।
আমি আকৌ ৰিট্যাৰ্ণ গিফ্টটো মানে দি দিওঁ।
ইশ ৰাম। উমঁ তোমাৰ নামটো? ট্ৰিদিপ তোমাৰ নামটো জানো মোৰ এটা আং কোলৰ লগত মিলে মই ভাবিছো ভাল যে আংকলৰ লগতে পাতি আছো নেকি মোক। কথা মোৰ ভয়ো লাগিছে পাতিবলৈ অলপমান।
তেইত।
যে কোন হয় কোন নহয় তেটো হলগে বাছ-
তোমাৰ আংকলৰ লগত নামিলে।
অঁ অঁ আংকল এজন আছে মোৰ।
চেচেই মোক কেলা এই বুঢ়া বনাই দিলে ঐ।
এ ঐ ঐ কি কৈছা?
অট তেৰি, তেত তেৰী।
সিদিনাখন মোৰো হৈছে এইটো।
মোক এইবিলাক উল্টা পুল্টা কৈ থাকিলে মানে মোৰ এই এইটো এইটো আহি যায় মানে মুখৰ পৰা।
উ সিদিনাখন ময়ো বুটুককে নোকোৱা বস্তু এটা কৰিলো আকৌ সেইটো আকৌ সেইটোৱে কৰিলো আকৌ মই বেয়া কথ- মানে সেইটো কৰি দিলো আৰ-
উম' উম' মোৰ সেইদিনাখন যে এই এনেকে কথা পাতি থাকনতে-
অঁ'
মানে হেৰি এ- আঁহ ছোৱালী এজনী লগত কথা পাতি আছিলো, এনেকুৱাই মানে-
অঁ'
কল কল হিচাপে, এই তোমাৰ এইটো, গ্ৰূপৰ কল।
অঁ'
তাত মানে- প্ৰথমবাৰ-
ব'লা ব'লা ব'লা, অ' কোৱা।
এঁ কাৰ লগত জানা নাই, এই তোমাৰ নিজছ-
কাৰ লগত, ঐ- টাইম হ'ব এতিয়া পিছতে ক'ব লাগিব বেলেগ কলত কম নেকি এইটো, নিদ নিচিনা বা গম পাইছো। মানে বাৰ মিনিট হ'লে ফোনটো কাট খাই যায় সেইকাৰণে।
হয় নেকি।
অঁ' অঁ' অঁ', বাই বাই।
টাইম কিমান হৈ আছে? ৰখা একমিনিট ৰখিবা।